হ।
ভাল নে?
অ ভাল ভালনে আপোনাৰ
ভাল ভাল। বাকী? বিহু কেনেকুৱা চলিছে?
এয়া বিহু ভালেই গৈছে দেই, বিহু মানে শেষেই হব হ'ল আৰু। এতিয়া বহাগী বিদায় হে চলি আছে। হয় আহ তাৰ আৰু আপোনালোকৰ সেইফালে?
চলি আছে আৰু, আমাৰ এই মানে অকল- ঘৰীয়া জীৱন আজি
অ' অ' আপোনাৰতো পৰিবাৰ নাথাকে লগতে হেৰি কেনেকুৱা চলিছে আপোনাৰ দৈনন্দিন জীৱন?
এ ঠিকে চলি আছে বুজিছ না ৰাতিপুৱা শুই উঠিয়ে মানে কিবা নোখোৱাকে দৌৰিব লগা হয়। আচলতে
অ' হয় নেকি? অ,
কাম কৰা মানুহ আমি ৰাখি ৰখা নাই মানে
অ' কিয় ৰখা নাই?
সময় মানে নিমিলেগে, ধৰা তুমি তেওঁ সিহঁতি আহোতে তেওঁলোক আহোতে মই অফিচলৈ ওলাই যাব লগাই হয়।
অ' হয় নেকি, অ'
আৰু ধৰা সেই ৰাতিপুৱা কিবা এটা বনাই পতককে মুখত কিবা ভৰাই যা যাব লগা হয়য়ে?
অ'হয় নেকি অ'
এই মানে ধৰা, এই বনাই থোৱা কিবা কিবি যিবোৰ মানে দোকানত কিনিবলৈ পোৱা তেনেকুৱা কিবা এটা খাই আৰু গাখীৰ আৰু গাখীৰ ঢালি চিৰা গাখীৰ চিৰা
অ' অ' অ' ৰাতিপুৱা অহাৰ তটো মানে আপুনি ঘৰতে মানে সেই আঁ ঠুল মূুল কে কৰি যায়।
থুলমূুলকে কৰি যাওঁ।
হয়।
ধৰা তুমি এই হেৰি অফিচ পাওঁ মানে তাৰপিছত, এই যিটো দুপৰীয়া আহাৰ সেইটো মানে অফিচতে খাওঁ আমি।
অ' হয় নেকি, অ' দুপৰীয়া অফিচত মানে দুপৰীয়া অহাটো উপলব্ধ হয় আ
কিনি খাব লাগে, কিন্তু সচাই বাৰু, কিন্তু-কিন্তু আমাৰ চলি যায় আৰু আমাৰ। তথাপিও আৰু ধৰা অসমৰ নিচিনা খোৱা নহয় আৰু, সেইকাৰণে আমাৰ অলপ অসুবিধা পাওঁ।
অ', হয় নেকি? অ', অ'। আৰু ৰাতিয আহাৰটো আকৌ ঘৰত আহি খায়।
অ', ঘৰত আহি নিজে আহি দৌৰি দৌৰি আহি, কোনোমতে বনাওঁ আৰু।
অ', হয় নেকি? অ'। অ'।
কেতিয়াবা নিমখ বেছি হয়, কেতিয়াবা নিমখ নিদি
হাহাহা অ হয় নেকি অ অহ
অ', - অ',
আৰু মানে সেই শাক পাচলি কাটি মেলি সেইবোৰ কৰা মানে তাৰ দেৰিয়ে হয়গৈ আৰু ন।
অ ', হয় -হয়
আৰু ধৰা তুমি সেই কেতিয়াবা শাক পাচলিও নাথাকে আকৌ সেইটো আনিবলৈ যাওঁতেও আকৌ সময় খৰচ।
দে, অ ', মই দেৰি হৈ যায়গৈ।
অ', সেই দেৰি হৈ যায় তাৰ পিছত আকৌ বেছি কাম থাকিলে অফিচত ধৰা আহি খোৱা-বনোৱাব মন নাযায় তেতিয়া কি ঠিক বাহিৰৰ পৰা।
অ', হয় নেকি অ -অ -অ তাৰ মানে। পৰিবাৰ নথকা অৱস্থাত দিগদাৰ অকলশৰীয়া হেৰি দৈনন্দিন জীৱন আপোনাৰ দিগদাৰ হৈছে।
হৈছে- হৈছে আৰু তাতে ধৰা আকৌ ভাত অকল ভাত বনালে নহ'ব নহয় আকৌ বাচন খিনি ধুবও লাগিব।
হয়- হয় অ', - অ',
এ', ৰাতি ধুই মেলি নহলে আকৌ ৰাতিপুৱা গোন্ধাব সেইখিনি ৰাতিপুৱাও ধুবলৈ মন নাযায় অফিচৰ পৰা।
হয়, অ', - অ',
সেইকাৰণে আচলতে ৰাতিয়ে কাম ফেৰা মই শেষ কৰি থৈ যাও বুলি কৰো আৰু ৰাতি কষ্ট হলেও।
অ', - অ', হয়, নেকি?
এই সপ্তাহত দুবাৰমান ঘৰটো সাৰি দিওঁ আৰু।
অ', হয় নেকি? অ', - অ',
আৰু আমি আচলতে দেওবাৰেহে মই ঘৰটো মোচো আৰু এদিন সপ্তাহত এদিনহে মোচা হয়।
অ', হয় নেকি অ', দিনতটো নেথাকেও নহয় আপুনি ৰাতিপুৱাই ওলাই যায়। গধূলি লিও সোমাই অ', সময়ো নাটনি
সেই সময় নাটনি আৰু তাতে চকু কাল মুদি দিওঁ আৰু
হয় -হয় হি- হি। অ', তাৰমানে এনেই হেৰি আপোনাৰ ঘৰ চাফা কৰিবলে মানে এনেকে সেই এটা দিনৰ কাৰণে আপোনাৰ কাম কৰা মানুহ বিচ বিচাৰিলে পোৱা নাযায়।
তেনেকুৱা পায় কিন্তু আমি আচলতে লোৱা নাই আৰু এই। তেওঁ কেতিয়াবা আহিব কেতিয়াবা নাহিব। ৰৈ থাকোতে বোলে আমি বাচন দমাই যদি থৈয়ে দিওঁ।
অ', হয় -হয় -হয়
আৰু থাকি গ'লে থাকি যায়ে আৰু মানে স
অ - অ - অ
সেইকাৰণে আমি পৰাপক্ষত মানে হেৰি নকৰাটোৱে। বিচাৰিছো আৰু
হয় হয় আপোনাৰ অফিচৰ সময় মানে ৰাতিপুৱা কিমান সময়ত ওলাই যায়
মই ৰাতিপুৱা চাৰে সাত মান বজাত ওলাই যাওঁ
আহ বহুত সোনকালে ওলাই যায়
আৰু আঠ আঠ ন মান বজাতহে পাওঁ আমি
অ উভতি অহা আহোতে মানে আঠ নমানান বজাতহে আহে
সময় হয়
অ অ অ ইমান দেৰিকে উভতি আহি আপোনাৰ আকৌ ৰান্ধি বাঢ়ি খাবলৈ অকমান দেৰিও হৈ যায় ন দিগদাৰ হৈছে আপোনাৰ
সেই অলপ অলপ দিগদাৰ হৈছে আৰু কিনো বাৰু তোমাৰ কোৱাচোন তোমাৰ তুমিওটো চাকৰি কৰা তুমি কেনেকোনো হেৰি তৰা
এয়া আমাৰ সেই তেনেকে থুলমূুলকে চলি আছে আৰু এ ৰাতিপুৱা শুই উঠি চিধা পানীগিলাচ খাই ঝাৰুটোকে লোৱা হয় তাৰমানে ঘৰৰতটো অকমান আৰু ঘৰতো হাই থৈ যাওঁ সৰি থৈ সাৰিব লগাআহিব লগা লগা হয় আৰু আধাতে লেতেৰা নিচিনা দেখাইছে অ এ গ ভ়টো নকৰো যেনিবা আগিয়াৰ তাৰছত ৰাতিপুৱা আহাৰটো বনাও লৰা ছোৱালী লৰা দুটাৰ কাৰণে টিফিন বনাই নিজৰো টিফিন বনাই সে আৰু গ ইহঁততো আকৌ তাৰপিছতে ওলাই যাও খাই বৈ গোটেই তিনটা ওলাই যাওঁ ইহঁতত তাক স্কুলত থৈ এফালে মই মানে অফিচত লৈ যাওঁ আকৌ উভতি মোৰ হেৰি সময়ত ভাল যেনিবা মই এ আপোনাৰ দুটা দহ মানত মই অফিচৰ পৰা ওলাই দিওঁ ওলাইহে লৰাৰাকেইটাকে স্কুলৰ পৰা লৈ পিনি ঘৰতে আহ সি মানে সেই পাছবেলাত মই সেই ঘৰৰ পৰা অকমান কাম কৰো সেইটো কাৰণে মোৰ অলপ সুবিধা হৈছে আৰু অ
বহুতিনি সুবিধা হয়
অ এটা বেলা মানে মই ঘৰৰ পৰা কাম কৰিব লগা হয় নহ'লে ল'ৰা কেইটাক অকমান দিগদাৰ হৈ যায় যে চোৱা চিতা কৰিবলে অ তাৰপিছতে সে আৰু তেনেকে ঘৰৰ পৰা কাম কৰিলেো অৱশ্যে আঠটা নটা মান বাজিয়ে যায় তাৰপিছতহে ৰাতি আহাৰটো বনোৱা হয়
মই ঘৰৰ পৰা কাম কৰা অসুবিধাও কিছুমান আছে ধৰা তোমাৰ সেই কাম এৰায় যাব এৰিও থৈ আহিব নোৱাৰা এৰি এৰিবও নোৱাৰা ধৰা ঘৰত থকাৰ কামটো শেষ নকৰালৈক ধৰ অফিচ পিছত হলে অফিচ ছুটি হোৱাৰ সময়ত বন্ধ কৰি গুচি আহিব পাৰা তুম
হয় এটা সময় নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনাৰ শেষ হৈ যায় আহ এ
মানে চলিয়ে থাকে ঘৰটো পুৰা সময় খিনি অফিচ চলি থকা নিচিনাই হয়
হয় হয় আকৌ ইহঁতৰ পঢ়া শুনা বিলাকো চাব লাগে যে সেইটো কাৰণে মই আচলতে এনেকৈ মানে অফিচত কথা পাতি মানে অ মোৰ ওপৰৰ যিজন হয় তেওঁৰ লগত কথা পাতি তেওঁয়েই সুবিধাটো কৰি দিলা আৰু যে এটা বেলা মই সেই আগবেলাতো ইহঁত দুইটাকে স্কুলত নমাই মই সেই আৰু অলপ খালি সোনকালে যাওঁ অফিচ আমাৰ এনেই ন বজাৰ পৰা আৰম্ভ হয় কিন্তু মই ল'ৰা তাক স্কুলত থৈ ঘৰৰ পৰা আমি চাৰে সাত পোন্ধৰ মানত ওলাই যাওঁ ঘৰৰ পৰা অ ন মই অফিচ মানে আঠ বজাৰ আগে আগে পায়ে যাওঁ তাৰপিছতে সেয়া দুই দহ মানত ওলাই দিওঁ আৰু ওলাই দি তাৰপিছত সিহঁতক লৈ তাৰ ঘৰলে আহন তাৰ পিছত দুপৰীয়া আহাৰতটো সেয়া ঘৰতে খাই সেই ৰাতিপুৱাই থুলমূলকে কিবা এটা বনাই থৈ যাওঁ মানে ৰাতিপুৱা আহাৰটোৰ লগত মানে দুপৰীয়া আহাৰতটো অকণমান যোৰ যাৰ চলাই থৈ আহ যিয়েহে আকৌ দুপৰীয়া আহাৰটো খাই হয় হয় অ তেনেকে মিলাব লগা হয় আৰু
অ নহলে দিগদাৰ হবতো
হয় হয় আগৰ ইহঁত দুট মানে সি আৰু নিজে পঢ়াবলৈ সময় নোপাও কাৰণে সে টিউচন দি দিছো সে সেয়াও অলপ চোৱা চিতা কৰিব লাগে এ তেনেকুৱাকে চলি আছে আৰু মোটামুটিকৈ
টিউচনলৈ যায় নে নে তুমি থৈ আহিব লাগে নে কেনেকে কৰ টিউচন
নহয়, টিউচনতো আমি যিটো অঞ্চলত থাক আকৌ ওচৰতে মানে? যিগৰাকী বাইদেউ মানে, শিক্ষকৰ ওচৰত মানে, হেৰি শিকে পঢ়ে আ' তেওঁ আমাৰ ওচৰতে ত' দুয়োটাই নিজে যায় সেই খিনি যেনিবা নিজে অহা যোৱা কৰে কাৰণে মই সেই অফিচত মানে হেৰিটো কৰিবলৈ কাম খিনি কৰিবলৈ সুবিধা হয় আৰু
আৰু তুমি, বজাৰ চজাবোৰ কি, অনলাইনত কৰা নে, নে হেৰি
বৰ বেছি, মানে হেৰি হ'লে ও! দৰকাৰ হ'লে, অনলাইনত এটা দুটা কিনো। কিন্তু, পৰাপক্ষত মই সেই আমাৰ ইয়াত শনিবাৰ মানে, এখন এ' সাপ্তাহিক বজাৰ বহে। তালৈ যাওঁ, অ' তাতে গৈ পিনি কিনো, তাতে সেই আৰু তালৈ বিভিন্ন ধৰণৰ শাক পাচলি মানে গাঁৱৰ যিবিলাক শাক খেতি, মানে শাক পাচলি সেইবিলাকো ওলাই সেই সপ্তাহটো কাৰণে ফল মূল চব লৈ আহো আৰু অঁ! সেয়া, তাত কেনেকুৱা শাক পাচলিত তাৰমানে হেৰি আপোনাক কৰিবলে সময় থাকেনে, তেনেকুৱা গাঁৱলীয়া বজাৰ বহেনে, সাপ্তাহিক বজাৰ?
আমাৰ সময় নাই যে, সেইকাৰণে অনলাইনে কৰোঁ আৰু এই শুকান শুকান বস্তু কিছুমান আহে আৰু শাক পাচলি কোনোমতে চকু খাওঁ আৰু!
অ' সৈনেকি এনেকে, অ' অ' সেয়াই এনেকে আৰু উপায় নাই, চাকৰি জীৱনত বাৰু মানে আপোনাৰ পৰিবাৰো নাথাকে, যেতিয়াও এনেক এই মুদাক মুদিকে চলি থাকিব লাগিব আৰু! অ' ঠিক আছে। আজ ৰাখিছো তেতিয়া হ'লে দেই অ' ৰাখিছো, ভাল লাগিলে আপোনাৰ লগত কথা পাতি, ধন্যবাদ।